অ কি কৈ আছে চ
এই ভাত খাই আহিছো জাষ্ট তুমি
মই একেই ভাত পানী খালো দেই তাহ এতে বিচনাত বহিছো আৰু আজি মায়ে ভাতকেৰেলা আলু ভাজি দাইল চাটনি তাৰপিছত অমলেট
বা ঢেৰ বনাইছে দেখোন আজি
তাক ইমান গৰম পৰিছে আৰু বেছি বনোৱা নাই আৰু চিম্পুলতে বনাইছে আৰু কিবা কিবি
অ গৰমত এনে নেমু ভাত খাইে ভাল লাগে ন বেছি
অ পঁইতা ভাতৰ লগত
অ তেনেকে ভালকে বেছি মাংস চাংস খাবলৈ মন নাযায় চাবাচোন গৰমত
কিবা মানে ক'বলৈ গ'লে ভাতেই খাব মন নাযায়
সেইটো হয় বাৰু আকৌ ভাতডাল যদি নাখাও কি হ'ব আকৌ বেছিয়ে বেমাৰ ধৰিব হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'